হেল্ল'।
হেল্ল' দাদা ফোন এটা কৈছিলে, কওঁকচোন।
ক'। মই, নগাঁওৰ পৰা কৰিছিলো। অ' মই বিক্ৰম চিনি পোৱা নাই। অহ' মই ইউটোপ চেনেল এটা খুলিলো নহয়। অ' মানে ইউটৈপ চেনেলটো খুলি। পেলাই এতিয়া ভিডঅ চিডিঅ বনাও, এনেকে দি মেলি থাকো। অহ', তে এতিয়া ভিডিঅ' বনাই আছা নেকি? অহ' কি কৈছা।
অ' নতুনকৈ কি ভিডিঅ' বনাইছ নেকি, ইউটিউব চেনেল খুলচা যে।
অহ' নতুনকে ভিডিঅ' বনাই আছো।
অহ' মানে কিহৰ কিহৰ ওপৰত বনায় আছা এতিয়া।
এই এইবিলাক, ভোজ চোজ খোৱা মেলা কিবা কিবি চাজীৱ জোনাত ব্লক বুলি আছে।
অহ'।
অহ' আপুনি খুলিব পাৰে, ইউটো। হৈছে বিশ্বৰ অন্যতম জনপ্ৰিয় অনলাইন ভিডিঅ'। শ্বেয়াৰিং, প্লেটফৰ্ম।
অ' হয় নেকি।
ইয়াৰ জৰিয়তে পৃথিৱীৰ যিকোনো, প্ৰান্তৰ মানুহে ভিডিঅ'। কিয়? আপোনাৰ, চাব পাৰা মন্তব্য আৰু। আনৰ সৈতে ভাগ বতৰা কৰিব পাৰে। বৰ্তমান ইউটিপ কেৱল মনোৰঞ্জনৰ মাধ্যম। তুমি নহয়। ই শিক্ষা ব্যৱস্থা, তথ্য প্ৰযুক্তি, সংবাদ সাংস্কৃতি। ছাত্ৰ কৃষি বিজ্ঞান কলা সংগীত আৰু ব্যক্তিগত। দক্ষতা বিকাশ কৰে। শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছে।
হয়' নেকি।
ইউটিউব আৰম্ভণি দুহেজাৰ পাঁচ চনত হৈছিল তিনি জন প্ৰাক্ত পেন পেলেচ কৰ্মচাৰী চিদ আৰু এই পিছত হৈছিল তাৰ গুগলে ইউটিউবৰ কৰে তাৰ পিছত পৰা ইউটিউব ্বৰৰ আটাইতকৈ সফল ডিজিটেল প্লেটফৰ্মৰ ভিতৰত অন্যতম হৈ পৰিল বুজি পাইছে
পিছে আপোনাৰ ইউটিউবৰ নাম আপোনাৰ নামটো কি আছিল
সাজীৱ ব্লক
চাজীৱ লও অ ন ভিডিঅ গেম মই চাব লাগিব দেই তোমাৰলপাই আছ মানে
অ
বজা
তুমি বনোৱা নেকি ভিডিঅ'
অ এতিয়া মই আহিম এইবাৰে
তুমি ভিডিঅ' বনোৱা
মই বনাম আজে সময় ইয়া বনাও আকৌ এয়া যয়া আহি মেলি বনাও
আহ পইচা পাতি কিমান মন পাইছা
পইচা পাতি মে মাজতে পাইছিলো এ টকা পাঁচ ছ হোজাৰ মান
আহ
মানে আকৌ চনালো অ কৈ দিছিলে
কোনে ফুৰি উ দিছিলে
স মানে মই নিজে কৰি দিছিলো মানে ভিডিঅ' বনোৱা নাছিলো যে
আহ
অ বাকী খব খাতি
তাৰিছত খবৰ খাতি ভালেই তোমাৰ
মোৰ ভালেই এতিয়া কি কৰি আছা
মই এতিয়া মাছ মাৰিব আহিছো
কলে মছামমছা
মই আহিছো তোমাৰ ব্ৰহ্মপুত্ৰ আৰিমৰা ব্ৰীিজ
হয় নেকি
অ তুমি আহি আহিবা নেকি
মই যাম ব মই আৰু মানে আধা ঘণ্টামানৰ পিছত যাব পাৰোঁ যদি যাম
অ তমি মাছ খাই ভাল কি কি মাছ প আছে তোমাৰ ঘৰৰ পিনে
মোৰ এইফালে নিজৰ পুখুৰী আছেো নিজৰ পুখুৰীত আপোনাৰ ইয়া বৰালি আছে ৰৌ আ আছে মাগুৰ শিঙি
অ অ
আৰু আছে এনেৰু সৰুবুৰা দেউী মাছ আছে আৰু মিৰিকা কাৱৈ পুঠি এই কি কিবা ফাৰ্ম চো খোলা মাথা মাৰিছে নেকি
খাম মাথা মাৰিছো বাৰু ছাগলী ফাৰ্ম এখন খোলা অ কিবা জানে নেকি ছাগলী ফাৰ্মৰ বিষয়ে আপুনি
ফাৰ্মৰ বিষয়ে মানে ভালকে নোজানো কিন্তু নিজৰ ছাগলী আছে বিশজনী মান ছাগলী আছে মানে আৰু অ ফাৰ্ম এটা কৰিম বুলি ভাবি আছো
অ
অ পাক কো অলপ য কিবা সহায় কৰে দ হ
ক পৰা খুলিব?
মই এইটো আপোনাৰ কি কয় এ এই জোগাটো বাহিৰ ম নহয়
মানে ঘৰৰ আশে পাশে খুলিব
আহ
অ খুলিব খুলিব মানে ভাল ছাগলী ফাম ঘৰৰ কাৰণে ন উ
ভালো আপোনাৰয়া মই যিটো অষ্ট্ৰেলিয়া পা ছাগলী আনিছিলো ন
আহ
অ এই অষ্ট্ৰেলিয়া ছাগলী হয় মোৰ ইয়াত ফৰেইনৰ ছাগলী নাপায় নহয়
ক ছাগলী আনিছে?
মই আনিছোঁ অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়াৰ ছাগলী
আহ
কিমানকে পৰিছে দাম
মই এটাকে আনিলে প্ৰথমে ত্ৰিশ হোজাৰকে পৰিহিছিলে
আহ
আপোনাৰ মই আনিছিলো এতিয়া দামটো বাঢ়িছে বাৰু দে এতিয়া পঞ্চাশহেজাৰ মান হল হেল্ল
পে পে পে
অ এতিয়া পঞ্চাশ হেজাৰ মান হল এটাত আহ
অ দামটো বাঢ়া কমা হৈ থাকে মানে
হয় মানে চ ছাগলীৰ স্বাস্থ্য চাই দামটো বঢ়াই দিওঁ আৰু
ক
হেল্ল'
আমাৰ মে নিজে বহাই দামটো চাও
অ, চ আগুৱোৱা।
ছাগ - ছাগল - ছাগলীৰ দামটো নিজে বঢ়াই তাৰমানে মানে।
অ, মানে কি ছাগলীৰ চেহেৰাটো চাই মানে দাম দ বহাও। আপোনাৰ মাজতে- মাজে ছাগলী বিকিছিলে তিনটা আপোনাৰ মই বিক্ৰী কৰিছিলো দেৰ লাখ টকাত বিক্ৰী কৰিছিলো।
অহ ', এতিয়া ক'ত বিক্ৰী কৰি আছেনে ছাগলী নাই কৰা?
এতিয়া বিক্ৰী কৰা নাই মানে চিজিন অহা নাইতো চিজিন আহিলে বিক্ৰী কৰিম।
অহ, বিয়া চিজনত হে বিক্ৰী হয় ন?
অ, বিয়া সিজিন
ন পূজা ম পূজাত ইমান নহয়। হয় চাগে ন।
পূজাত হয় মানে ইমান নহয় আৰু মানে কি যদি বিয়া অহ ',
বিয়া চিয় পৰিলে মানে মানুহে খাই মানে ভাল পায় আৰু
অ, বিয়াতো লাগেই তিনিজনী চাৰিজনী ছাগলৈ দি আহি
অহ ', অ',
বাকী কোৱা কিবা কৰি আছে নে এনেই আছা এতিয়া
ন মই এইবিলাক মাছ মাৰিবই আহিছো।
অকলে
আহিব আপুনি।
হয় নেকি? মোক ঘৰ আহফিলে আহবাৰ দে মই যদি তোমাৰ লগ পোৱাে যাম বাৰুৰে হেল্ল', হেল্ল', হেল্ল', কোন হয় কোন অবিনা ক হয়। হেল্ল', পইচ নাই পায় কথা পাতিব।